কি কৰি আছ? হেল্ল',
হেল্ল', - তাতে নেটৱৰ্ক নাই চাগে। চাউডত বহুত দূৰ পৰা আহিছে। কোৱা?
ইয়াত চাগে নেটৱৰ্ক নাই সেই কাৰণে।
অ।
হেল্ল। শুনা পাইছে?
কি কৰি আছা? এ দূৰৰ পৰা আহি আছে চাউনটো, অলপ ওলাই আহা বাহিৰত। হেল্ল। হেডফোন খুলিলোৱা হেডফোনটো, হেডফোনটো খুলি লোৱা।
অ ৰব। হেল্ল' একো কৰা নাই। আপুনি কি কৰিছে?
উ, মই আছো এনে ডিউটিত। তুমি?
ময়ো ডিউটিতে কাম কৰি আছিলো।
অ। কি খবৰ পাতি?
ভালে। আপোনাৰ?
আছো। ব্ৰেকফাষ্ট কৰিলা?
ব্ৰেকফাষ্ট কৰিলো অ। আজি ঘৰৰ পৰা কৰি অহা নাছিলো, সেইকাৰণে ইয়াত আহি কেনে কৰিলো।
ক'ত ইয়াতে হোটেলত?
উম।
বাকী কি কোৱা?
অ সেইটোৱে, কালি অফিচত আহিছিলে ন আপুনি?
উম কালি অফিচ অ আহিছিলো।
আৰু সেইদিনা যে মেমে, মই যিদিনা অহা নাছিলো কালিটো অহা নাছিলো মই। ইমান ডাঙৰ এটা মেছেজ চালো গ্ৰুপত, কি মানে? কি হৈছিল?
কোনটো বা মেছেজ?
এই মেমে যে কিবা হেৰি গৈছিল, কিবা এক্সপায়ৰী শ্বট গৈছিল বোলে তাত।
অ এইটো কমপ্লেইন কৰিছে কাষ্টমাৰ ত যদি এক্সপাইৰী বস্তু যায় বা তোমাৰ শ্বত যায় তেতিয়া আমাৰ কমপ্লেইন কৰিলে আমাৰওপৰত আহিবটো এতিয়া একন।
অ আচ্ছা।
উম। বাকী তোমাৰ
উম।
আজিকেইটা বজাত ইষ্টৰ আহিল?
আজি মই ছিক্স থাৰ্টিত আহিলো আৰু থ্ৰী থাৰ্টিত যাম।
অ মই- জামো।
আচ্ছা। ত বাকী ফুৰা-চুৰাৰ কোনো প্লেন কৰিলে নেকি?
পুৰা প্লান শ্বিলঙৰ পিনে যাম বুলি ভাবিছিলো। তোমাক এদিন কোলো নেকি এ তোমাক খবৰে নাই।
অ সেইটো আমিও যাব খুজিছিলো। কছিলো এই চেলাৰীটো আহক, আহিলে মানে ফুৰিব যাম বুলি ভাবি
উম।
আৰু কি কয় শ্বিলঙত, অ এই বাইদেউ যে আছে আমাৰ হাউচ টিপিং বাইদ
অ।
তাই এজনে ভাই আছে বোলে ভাই বোলে শ্বিলং মানে কাহিনী ভাৰা মাৰি থাকে ত' ভালকে গম পাই ক'ত কি আছে ত মই ভাবিছো এনেকা মানে জনা শুনা এজন মানুহলৈ গ'লে ভাল কাৰণ আমাৰ কৰ'বাত লোকেশচন মাৰি থাকিব নালাগিব তেতিয়া আৰু
হয় ৰেন মই কিমান লয়
হা
ৰেন্টটো বা কিমান লয়
কি বা এইটো গম নাপাও এতিয়ালৈকে যাই পোৱা নাই না মই
অ চাৰি পাছ হাজাৰটো হব চাগে
অ এজনৰ এনেকা হব
এজনৰ ভাড়া এজনৰ নহয় চাগে টেল
আ নহ ভাড়াটো টটেল কৈছো মই ভাড়াটো টটেল কৰা নাই এজনৰ কথা কৈছো এজননৰ খৰচ চচা এনেকৈ যাবই ন তিনি চাৰি হাজাৰ
উ সেইটোৱৈ যাব
উম
জিলাৰ কে তাই গ'লে ভাল লাগিল হয়
উম সেইটো অাৰ চাৰ খুব ভালে আছে সেইকাৰণে গ'লে ভাল লাগিলে হয় ন
উ ইয়াতে ইমান গৰম দি আছে এতিয়া তাতে অলপ ঠাণ্ডা হৈ যাব
অ
শ্বিলং এ মেঘালয় পিনে এয়া বেছি বৰষুণ দি থাকিলেও সেইটো পাহাৰ খহি আছে নহয় সেই বুলি কয় এইটো এইটো কো প্ৰব্লেম হৈ হৈছে মানে বৰষুণ বেছি হৈ থাকিলে হৈ হৈ যায় ন
অ আচ্ছা আচ্ছা ন তাত মানে হেৰি তেনেহলে যোৱাত ডনজাৰেচ হয়
ডনজাৰেছ নহয় কিন্তু এাতো চাই ল ল কণ্টিনোআছ যদি ডাঙৰ বৰষুণ মাৰি আছে তেতিয়া অলপ হেৰি হয় আৰু তাতে যোৱাৰ ড্ৰাইভৰ বিলাকে তো গম পায় ন
ওম, ওম, কোনটো জেগাত গ'লে বেছি ভাল হয়?
মেঘালয় চেৰাপুঞ্জীৰ পিনে গলে বেছি ভাল লাগিব।
ইয়াৰ পৰা মানে কোনটো বেছি মানে হেৰি, ওচৰত হয় শ্বিলং নেকি। মেঘালয় নেকি? শ্বিলং বেছি ওচৰত ন? আৰু মই এই কাশ্মীৰ কিমান দূৰ হয়?
কাশ্মীৰ কাশ্মীৰটো বহুত দূৰ হ'ব।
সেইটোৱে কিমান দিন লাগিব বা কিমান হেৰি লাগিব।
চাগে । এইটো প্লেনত গলে তো তোমাৰ একদিনো নালাগে দুঘণ্টাতে যাব পাৰি বা এক ঘণ্টাতে যাব পাৰি।
অ,
যদি ট্ৰেইনত যোৱা চাৰি দিন লাগিব চাগে, কিজানি।
চাৰি দিন,
উম।
মা ইমান দূৰ নেকি?
হুম। তুমি ইয়াৰে পৰা যাব লাগে দেল্লীলৈ,
অ'কে।
দেল্লীৰ পৰা চাগে দেল্লীৰ পৰা আৰু এক্সট্ৰা ট্ৰেইন ল'ব লাগে চাগে।
আচ্ছা।
উম,
যায় পাইছা নেকেতিয়াবা?
নাই, নাই এতিয়া কোৱা। আৰু এটা ভাল জাগা আছে তোমাৰ দাৰ্জিলিং বা টাৱাং সেই চাইডে অৰুণাচল
অ, অৰুণাচল যাই পাইছে?
অৰুণাচল গৈছিলোঁ, তাতে ধুনীয়া লাগে তোমাৰ ধুনীয়া। তোমাৰ জিৰ' চাইডে যাব লাগে পুৰা চালীয়া জেগা এইবোৰ। এতিয়াতো চাগে বৰফ পৰি আছে এতিয়া
বৰফ পৰি থাকে তাত।
উম।
বৰফ বৰফ পৰে।
অৰুণাচলত তোমাৰ জিৰ' চাইডে পৰে ন এই চাইডে তোমাৰ চীনৰ বৰ্ডাৰটো আছে ন!
অ', আচ্ছা।
চিনৰ বডাৰ হেৰি নকৰে স জিৰো বুলি ক ন। সেইখিনৰ পৰা তোমাৰ গাঁওখনত এখন গাঁও আছে তাতে, ইক' ভেলী বুলি কণে এ তাতে চবতকে ফাৰ্ষ্ট হেৰি হয়, সূৰ্য্য উদয় হয়।
আৰু এনেকুৱা ভাল কোনো প্লেছৰ নাম জানে নেকি, য'ত মানে যাব পাৰি
তামাং আছে, গেংটক আছে, দাৰ্জিলিং সেইচাইডে তোমাৰ এতিয়া টাৱাৰ চাইডে তোমাৰতো বৰফ পৰি আছে। দাৰ্জিলিঙৰ পিনে গেংটকৰ পিনে ঠাণ্ডা।
অ'। আৰু এইটো সময়ত মানে, দিল্লী চিলি যাব এইবিলাক নগ'লে ভাল কাৰণ বহুত গৰম দিছে ন, এতিয়া আৰু দিল্লীত আৰু বেছি গৰম হ'ব।
উম, এতিয়া চাগে বহুত গৰম হয়।
উম, তেনেকুৱা শ্বিলং, শ্বিলং যোৱাই বেছি ভাল হ'ব তাত
উ উম
মই এটা ফটো হেৰি চাইছিলো মোৰ ফ্ৰেণ্ড এজনে গৈছিলে ত সিহঁতৰ ইচতেতাচত মানে ফটো দিছিলে ন ত মই সুধিলো কেনেকুৱা কি এইটো এটা ফটো চটো দেখালে এটা ৱাটাৰ ফল আছে ইমান ডাঙৰ ইমান ভাল লাগিছে তোৰ চাই তেতিয়াৰ পৰা মই ভাবি আছো শ্বিলং যাম বুলি
সেইটো ওৱাতাৰ ফ যদি দেখাই আছে তেয়া এইটো আছে তোমাৰ চেৰাপুঞ্জি পিনে
আচ্ছা
ওৱাতাৰফল হেতো চাইদত থাকিব চেৰাপুঞ্জিত ততে উম তাতে তোমাৰ চেভেন চিচতাৰ আছে তাৰপিছত এলিভেন ফল্ড আছে
উম
অ আৰুটো কি কোৱা আছিল তোমাৰ পুৰা ব্লু পানী উম চেন্নাইত
হয়নি
ত মানে ধুনীয়া চাফা মানে
আচ্ছা ইমান ধুনীয়া চাওতেতো বহুত ধুনীয়া ন
উম কিন্তু তাতে বস্তুবোৰৰ দাম বহুত
কি বন্ধা হত আা
ধৰি লোৱা তোমাক মেগী যদি তেতেখুৱ এশ টকা প্লেট ল'ব
আত্ছা বনাই কিনি দিব তাৰছত আকৌ ফুৰা ফুৰা পেলাই যত মানে ফুড চুড অলপ হেৰিয়ে হয় এক্সপেঞ্চিভে হয়
উ কিন্তুা নিজে যদি লৈ যাব পাৰি তেতিয়া বেছি ভাল
অ নিজে পেক কৰি লজ তো যাব পাৰি
বি বেক মানে নহয় ধৰি লওক তুমি গেছ এটা ললা বাৰণাৰ এটা লৈ ললা লৈ কেনে ধুনীয়া কৰি ৰাস্তাত কিবা অলপ শ্বপিং চপিং অ ঠিকেই নয়নেজ স্ গুল যাইক নে কিবা আ আল লোকেশচনত ধুনীয়া কৰি ওলাই লৈ কিনে তাতে বনাই চনাই খাই লৈকনে আৰু ফুৰিলো এনেকুৱা াইো
অ এনেকুৱাও ভাল লাগিব পিকনিক টাইপ এটা হ'ব ভাল লাগিব চাই
অ মোৰ লগত দুজন মানে গৈছিলে উম
ধৰি লওক আমি যদি মৰ্ণিঙত ওলাও হা ছয়টা সাতটা মানত যদি ওলাও কেইটা বজাত মানে কেতিয়ালৈকে ঘূৰি আহিব পাৰিম মানে
ন আপোনতো ৰাতি হব
হা
অ ৰাতিয় হ' বো
সেইটো কিমান অতি থ
দস্তও ল যিব
মৰিচা এনেকে যোৱাতকে ন এদিন থাকি কেনে ভালকে চাই আহিব আহিলে ভাল
অ
হা
উম হ বৰিদ
এনেকে এনেকে যাই কেনে পুৰা ঘুৰি ফুৰি আহিলে সেই তেতিয় স ভাল লাগিব
উম মোৰ লগৰ কেইটাই এনেকুৱা কৰি লৰেনডামলে গৈছিলে যায়কেনে একো প্লেন নাই গা়ীতে ব চ কিিনৱ গৈছে যায় তাতে জত পাইছে তাতে ৰখাইছে ৰখাই কেনে খাইছে খাই বনাই চনাই খাই লৈ পিনে জেগা চাইছে তাৰপিছত ৰাতি হোটেলত থাকি কেনে নেক্স দিনাখন আৰু এনেকুৱা কৰি কেনে ৰিটাৰন আহি
অ আচ্ছা ঠিক আছে দাদা তেনেহ'লে মই অফিচত মানে কাম কৰি আছিলো অলপ
উমম দিয়া ঠিক আছে প্লেন টো বনোৱা সোনকালে
অকে প্লেনটো বনাই কেনে আপোনাক জনাই দিম মই
উম
উম